হেল্ল' অ' আৱাজটো শুনা পাইছা, অ' শুনা পাইছোঁ।
কি কৰিছা।
এনেই বহি আছিলো। তুমি?
অ' মই এনেই আছিলো। তুমি ভাত খালা?
অ। মানে ভাত এতিয়া খোৱা নাই, অলপ দেৰি কৰি খাম। ৰাতিপুৱা মানে চাহ খাইছিলো ত। অলপ মানে ভাৰি নাস্তা কৰিলোঁ সেইকাৰণে আৰু ভাবিলোঁ অলপ। দেৰিকে খাওঁ আৰু
আত্ছা।
কৰিলা নেকি? কিবা খালা?
মই মিলেজ খাইছিলোঁ।
অ' বাকী কোৱা কেনেকা মনত কৰিলা আজি।
মই তোমাক হেৰি টপিক এ ডিচকাচ কৰিবলে ভাবিছিলোঁ। তোমাৰ টপিকটো হৈছে তোমাৰ এনিমেলছৰ বিষয়ে।
অ' মানে এনিমেলছৰ বিষয়ে আলোচনা কৰিব খুজিছা মোৰ লগত।
অ' এনিমেলছৰ বিষয়ে আলোচনা কৰিব লৈছোঁ তোমাৰ লগত।
অ' কোৱা মই তুমি কি এনিমেলচ ভাল পোৱা এনে।
মইতো এনেই ডগছ ভাল পাওঁ। তুমি কোনটো ভাল পোৱা?
মইতো এনে কেটছে ভাল পাওঁ, মানে ডগছ ভাল মানে ইমান ভাল নাপাওঁ। মই পাওঁ মানে ইমানে বেয়া নোপোৱা নহয়। কিন্তু, মই এটা হোৱাইট ড'গ থাকে ন! নোম-নোম থকা যে এটা হোৱাইট ডগছ থাকে, সেইটো মানে মই ভাল পাওঁ আৰু বেছিকে আৰু কেটছ ভালপাওঁ। পাৰ্চিয়ান কেটছবোৰ ভালপাওঁ আৰু ভাল লাগে মই
বাৰ্চটো মোৰো ভাল লাগে বাৰু!
এনে তুমি এনিমেল পুহি পাইছা কেতিয়াবা?
মই ড'গ এটা পুহিছিলো। তুমি?
মইও মানে লাভ বাৰ্ডচ পুঢ়িছিলোঁ, তাৰ পিছত কেট পুঢ়িছিলো। লাভ বাৰ্ডচ কেইটামান পুঢ়িছিলোঁ, তাৰ পিছত আৰু
উ।
বহুত বছৰ হৈ গ'ল পিছত আৰু মৰি থাকিল বেয়া লাগিছিল ইমান ব মৰি।
লাগে কোৱা।
উ উ সেইটোতো হয়ে বহুত বেয়া লাগে। আৰু পিছত আৰু এটা কেট পালিছিলো মই, পাৰ্চিয়ান কেট আছিল। সেইটো আৰু মোৰ আম্মা অলপ। মানে বেয়া পায় আৰু এনিমেল ঘৰত ৰাখিলে মানে মানে চাফা-চুফাৰ কাৰণে। মে মানে এটা গোন্ধ আহে ন এনিমেল থাকিলে ঘৰত। ত' সেইকাৰণে মোৰ আম্মাই মানে বেয়া। পাই সেইকাৰণে আৰু মই মোৰ মাহিৰ ছোৱালীটোক দি দিছিলো। ত' তাই মানে কি কৰিলে হেৰুৱাই পেলালে মেকুৰীটো।
এহে।
ইমান খং উঠিছিল মোৰ।
উম, মোৰ যে ভাল লাগে, কিন্তু মোৰ মায়ে বেয়া পায় কাৰণ তাহাঁতি এবাৰ গুচি যোৱাৰ পাছত বহুত দুখ লাগে ন।
উম সেইটোতো হয়ে, মোৰ আম্মাও মানে, মোৰ আম্মা ভাল পাই আনিমেল এনে, কিন্তু মোৰ আম্মা হ'ল লেতেৰাৰ কাৰণে মানে অলপ সেই পায়, এটা গোন্ধ আহে সেইকাৰণে মানে বেয়া পায়।
সেইটোৱেই হয়। চাফাকে থাকিলে হৈ যায়।
মানে ৰাখিলে হয় চাফা কৰি, কিন্তু এটা গোন্ধ আহে এনিমেলছৰ সেইকাৰণে আৰু যিমানে চাফা কৰি ৰাখা এটা মানে গোন্ধ আহে ন সেইকাৰণে।
সেইটো হয়, আজিকালি এনিমেল বহুত কমি আহিছে, গম পাইছা।
অ', সেইটোতো গম পাইছোয়ে মই গৰমখনত।
ষ্টেশচনৰ কাৰণে, গছ গছনি বোৰ কাটাৰ কাৰণে। বহুত খিনি ঘৰ নষ্ট হৈছে এনিমেলছবোৰৰ।
উম।
আৰু ক্লাইমেট, ক্লাইমেট চেঞ্জৰ কাৰণে হৈছে। টেম্পৰেচাৰ্চবোৰ, এফেক্ট কৰিছে আৰু এনেকে এনিমেলছক।
সেইটোয়ে গৰমৰ কাৰণ
সেইটোৱে মানে সেইটোয়ে গৰমটোৰ কাৰণে মানে সেনেকা হৈছে আৰু, জানা ন কিমান গৰম দিছে টেমপ প্ৰেচাৰ দিছে, গছ গছনি ইমান কাটে। সিহঁতৰ হাবি বন কাটিলেতো সিহঁতে ওলাইয়ে আহে ন, মানে হাবি বন কাটাৰ ফলত মানে হাত তি দেখা ন, মাজে মাজে ওলাই আহে।
উম হ হাতী দেখোঁ, তাৰপিছতে সাপো দেখিছো।
উম, তুমি এনে কি পাহাৰীয়া অঞ্চলত থাকা নে কি, পাহাৰীয়া টাইপৰ সেনেকা টাইপৰ জেগাত থাকা নেকি?
নাই নাই, সেনেকুৱাত নাথাকো বাৰু ৰাস্তাতে দেখিছো মই।
অ', অ', মানে পাহাৰীয়া অঞ্চলত আৰু বেছি হয় আৰু।
উম বেছি হয় গম পাইছো, কিন্তু পাহাৰীয়া অঞ্চলবোৰ মোৰ ভাল লাগে দেই।
মইো ভাল পাওঁ, মোৰ তাৰে নেচাৰ বহুত ভাল লাগে, গছ গছনে ভৰি পৰি থাকে ন। মই বহুত ভাল পাওঁ, কিন্তু এতিয়াতো কাটি কাটি মানে পুৰা শেষ।
চব হেৰি ধ্বংস কৰিছে দেই সঁচাকে।
উম, আৰু এই উম দ্বীপৰ বিলৰ ফালেও এটা গছ আছিলে, সেইখনো কাটি দিছে তাতে আগতে কিমান চৰাই চিৰি কতি হাজাৰ হাজাৰ চৰাই চিৰিকতি আছিল। সেইটো কাটাৰ ফলত জানা ন এতিয়া মানে চৰাই চিৰিকটিৰ, বাসস্থ
সিহঁতৰ ঘৰ বোৰ হেৰি ধ্বংস কৰি দিছে।
উম, উম। এনেকা কৰিব নালাগে আচলতে।
সেইটোৱে, আমাৰ ৰেচপনচিবিলিটি হয় ন তাহাঁতক এনিমেলছক নিজৰ, জীৱ জন্তুৰ নিজৰ ঘৰ ৰাখি থ'বলে, যেনেকে আমাৰো ঘৰ আছে, তাঁহাতৰতো ঘৰ আছে।
উম, উম, ঠিকেই কৈছা আৰুটো জানা মানে কি উম, মাজে মাজেতো কিমান সেই ওলায়ে। মানে উম
অ', কিছুমান মানুহে মানে সেই জীৱ জন্তুৰ ওপৰত অত্যাচাৰ কৰে জানান আজিকালি।
গম পাওঁতো বহুত অত্যাচাৰ, কিমান কিমান নিউজ ওলাইয়ে সেইবোৰ।
কিছুম সেইটোয়ে, আমাৰ ওচৰতে কিমান এটা সেনেকা টাইপৰ কুকুৰক পাত থৰ ডলাই দিব নহ'লে কিবা কৰি দিব।
সেইটোয়ে আৰু, আৰু কিছুমানে যে কুকুৰ চুকুৰ পুহি পিনে ৰাস্তাত পেলাই দিয়ে যে। পাছতকে চম্ভালিব নোৱাৰি, নেলাগে। যদি পুহিব নোৱাৰে তেন্তে, পুহিবই নালাগে হয় নাই কোৱা?
সেইটোৱে, সেইটোৱে আৰু সেইটোৱে মানে কিমান কি নক'বা আৰু মানে বহুত মানে সে হৈ যায়, হেল্ল'। তুমি এনে কি কুকুৰে পালিছিলা নেকি, তুমি কুকুৰটো কি কৰিলা, ডগটো?
কুকুৰটো মানে, সেই কুকুৰ পালিছিলো কিন্তু এতিয়া ঢুকাই থাকিলে কুকুৰটো, দুখ লাগে আৰু এতিয়া।
কৰি মানে কুকুৰ মানে দগটো কি কৰিলা, মানে তুমি?
দগটো ঢুকাই গ'ল ন, ডেথ হৈ গ'ল ডগটোৰ।
অ', কিমান বছৰ পালিছিলা তুমি?
মই, মই ওৱান ইয়েৰ মান পালিছিলো, তাৰপিছতে বেমাৰ হ'ল ঢুকাই গ'ল সেনেকে।
এনে কি খুৱাইছিলা তুমি ডগটোক?
দগটোক মই যোন-যোনটো মই খাওঁ সেনেকেইে ভাত চাত খুৱাইছিলোঁ, বিস্কিট খাইছিলে। বহুত পোৱালি আছিলে, মৰম লাগিছিলে।
টাইপৰ মানে সেই দিছিলো আৰু বেলেগ টাইপৰ মানে খোৱা দিছিলো, মেকুৰীৰ কাৰণেও সিহঁতৰ থাকে ন, অ ফুডচ থাকে মেকুৰীৰ, কেট ফুড। সেই সোপা দিছিলো আৰু মানে আৰু মানে মানে সেই কেটটো কেনেকা আছিল জানা, ভাত খোৱা নাছিল, চি কেন খাইছিল অকল।
উম।
চিকেন মাছ সেইসোপা খাইছিল, সেইটোৱে, চিকেন মাছ আৰু কেটছ ফুডচ আছিল। গাখীৰ দি কেটছ ফুডচ দিছিলো। উম, উম আৰু মানে বাৰ্ডছ সোপাও যে আছিল ন মোৰ। মই বাৰ্ডচসোপাক মই এটা দানা টাইপৰ থাকে। সেইটো দানাটো দিছিলো, মানে সেইটো সিহঁতে কি কৰিছিল জানা, সিহঁতে মানে বাক কলিটো এৰাই, এৰাই খাইছিল। তুমি দেখিলে মানে আচৰিত হ'বা, সিহঁতে কিবা বেলেগ টাইপৰ থুটেৰে বাকলি এক মিনিটত এক চে কেণ্ডতে ইমান সৰু বস্তুটো এৰাই কেনে ভিতৰখিনি খাই দিয়ে। ক'ব গ'লে মানে ধান‌ উম, ভিডিঅ' নাই, নাই। নাই মোৰ ফটোছ আছে, ভিডিঅ'চ নাই মানে।
কিমান বছৰ পুহিছিলা যে?
টু ইয়েৰ্চ মান পুহিছিলোঁ।
ঢুকাই থাকিলে।
উম, মানে সিহঁতৰ মানে বেছি টাইম নাথাকে ন। আৰু মই অলপ মানে সেইটোত সৰু বাচ্ছা অনা নাছিলো আৰু, বয়স থকা নাছিলো সেইকাৰণে মানে।
অ, সেইটো কথা। আৰু আমাৰ যে হিউমেন পপুলেশ্যন ইমান বাঢ়িছে, আমাৰ। সেইকাৰণে গছ-চছবোৰ কাটি নিজৰ ঘৰ বনোৱা হৈছে। সেনেকেই এনিমেলছখিনি বহুত হাৰ্ট হৈছে দেই।
উম, সেইটোতো হয়য়ে মানে। সেনেকুৱা কৰিব নালাগে আচলতে, চৰকাৰে কিবা সিদ্ধান্ত ল'ব লাগে। কিছুমানেতো কিমান কি কৰে, কিমান জীৱ-জন্তু মাৰি আছে, আকৌ কিছুমানেটো ইমান জীৱ জীৱ-জন্তু, মানুহসোপা মাৰি আছে, আকৌ কিমান কি কৰি আছে, সিহঁতৰ বাসস্থান নোহোৱা কৰি আছে। ইমান গছ-গছনি মানে, কাৰখানা এই খোপা মানে সেই কৰিবৰ কাৰণে সিহঁত মানে ভাঙি পেলাই আছে সিহঁতৰ হাবি-বন, আৰু আজিকালিতো নোহোৱাই হৈছে ক'ব গ'লে জীৱ-জন্তু, আগতে ইমান চৰাই-চিৰিকতি আছে এতিয়াতো চৰাই-চিৰিকতি নোহোৱাই হৈছে চাগে।
অ, সচাকে ইমান প-পলিউচন আজিকালি ক'ত থাকিব!
আৰু পলিউচনৰ ফলতো মানে মৰি আছে বহুত। সেইটোয়ে কাৰখানাৰ পৰা ওলাই ইমান ধোৱা আৰু কিবা-কিবি ইমান কি কৰি আছে ইহঁতে, ইমান পলিউচন কৰি আছে, তাৰ ফলতো হৈ আছে। প্লাষ্টিকটো টো ইমান ব্যৱহাৰ কৰে, প্লাছ ষ্টিক টো বেছি ক্ষতি কৰে, মানুহৰো আৰু জীৱ-জন্তুৰো।
উম, প্লাষ্টিকটোতো বহুত বেয়া দে, ইউজে কৰিব নালাগে সেইটো।
উম, সেইটো বন্ধ কৰি দিব লাগে, আচলতে প্লাষ্টিকটো।
চৰকাৰে ষ্ট্রিক্ট কিছুমান ৰোলছ-ৰেগুলেশ্যন বনাব লাগে দেই।
উম, উম, সেইটোতো হয়য়ে, সিহঁতে কৰিবই লাগে
উম, আৰু যে এনিমেলচ খিনি অকল চাইন্টিফিক ৰিচাৰ্চৰ কাৰণে, মেডিচিনৰ কাৰণে ইউজ কৰা হয়।
সেইটোতো হয়েই, সেইটোয়ে। সিহতে মানে সেইটোৱে, মানে সিহঁতে মানে সেইটোৱে মানে কিবা-কিবি মাজে-মাজে নিউজ ওলাই ন, হাতীৰ দাঁত কিবা লৈ, কাটি পেলাই লৈ যায়, নহ'লে কিবা-কিবি সেইটোৱে।
সেইটোৱে, ইমান মানে হিউমেনিটিয়ে নাই কিছুমানৰ যে মানুহকে মানুহ বুলি গণ্য নকৰে বহুতে। হেল্ল'! হেল্ল', তোমাৰ ভইচটো নাই অহা। হেল্ল'!
অ, হেল্ল'! তোমাৰ নেটৱৰ্ক ইছুজ আছে নেকি!